অ।
অ শুনিছো?
অহ শুনিছো কিবা কৰি আছিলি নেকি তই? অহ। মই অ মায়ে মাতিছিলে হে আহিলো গৈ
আহ আহ।
তাকেতো কথাটো বোলো আধৰুৱা হ'ল কি কৈ আছে?
অ অহ সে মানে মানুহজনে মানে তেতিয়া জুবিন গাৰ্গৰ কথা সুধিছিলে মানে ন গান শুনি থকা দেখি কৈছে আৰু হিন্দীতে ময়ো শুনো বোলে হিন্দী কি জুবিনৰ গান। মইযো ভাল পাওঁ বোলে যিমান নহওক বোলে অস অসমৰ মানুহ হলেও অসমীয়া হলেও বুজি নাপালেও বোলে অসমীয়াত তেখেততো বহুত গান গাইছে আমাৰ ভাষাটো। সেইটো কাৰণে মানে আমি গম পাও আৰু বৰ ভাল লাগে
উম সোই এতিয়া আমি কিবা কিবি বুজি নাপাও হয় মানে হিণ এয়া কেতিয়াবা ইং ইংলিছ গান বিলাকতো আমি শুনো সেইবিলাকোতো কিবা কি বুজি নাপাওঁ।
অ সেইটয়ে অ মানুহজন বঙালী আছিলে হা তাৰপিছত আমি এতিয়া কথা ভালকে বুজি নাপাও। মই বঙালী ভাষাত একে লাষ্ট কৈছো যে বেংগলী ভাষা বুজতে পাৰি বলতে পাৰি না মই এনেকে কৈছো আৰু তাৰপিছতহে সেইটোও বুজি নাপায় এতিয়া মোৰ ভাষা ময়ো তেখেতৰ ভাষা বুজি নাপাওঁ তেনেকুৱা ধৰণৰ সেইকাৰণে হিন্দীতে পাতো। হিন্দী জানে তেখেতৰ লগত হিন্দীতে পাতি পাতি তেনেকে থাকিয়ে গ'ল আৰু দোকান এখনলৈকেও সোমালো সেইগৰাকী মানুহকে মানুহ এজনী আছিল মানুহজনীয়ে হিন্দী হিন্দীও না জানে অসমীয়াও নাজানে অকল বঙালী ভাষা জানে। এতিয়া মইহে নাজানো বঙালী ভাষা এতিয়া মই হিন্দী আৰু অসমীয়া ইংলিছ ক'ব লগীয়া হৈ গৈছে মানে এটা ইংৰাজী কৈছো এটা এটা অসমীয়া কৈছো এটা বঙালী এটা হিন্দী চাৰিটা ভাষা মিক্স কৰি দুকানত মই বস্তু কিনিব লগীয়া হৈছে
উম গোটেই বিলাক ভাষা মানে চাটনি বনাই পেলালি
উপায় নাই নহ এনেকুৱা অচিনাকি জেগাতো দেচোন চলি যায় আৰু তেখেতেও গম পাইছে যে বুলিবা মই কথা নাজানো মই তেখেতক সেইটো কথাই কৈ দিছো আৰু বঙালীতে যে মানে বঙালী ভাষা বুজি পাও ক'ব নাজানো বোলো তেখেতেও এতিয়া হাঁহি পেলাই বঙালী ভাষাত তেখেতে কৈ আছে ত তেখেতে এতিয়া নাম্বাৰটো এনেকে কৈছে কিমান টকা হৈছে কৈছে তেখেতৰ মানে আৰু তাহাতলোক লোকৰ বঙালী ভাষাটোও বেলেগ ধৰণৰ মানে আমাৰ ইয়াৰ বঙালী মানুহৰ নিচি- নিচিনাও নহয় সেইটো ভাষা যে যিদৰে মানে অহ যিদৰে মানে আমাৰ ইয়াত ইংৰাজীটো যেনেকে কোৱা যায় ফৰেইন কাণ্ট্ৰি বিলাক কত জানো তেনেকে কয় বহুত
উম বহুত বেলেগ উম এচেনটো বেলেগ সিহঁতৰ আৰু এচনটো বেলেগ হ'লে মানে যি কয় মানে সেই শব্দখি
অ সিহতে মানে ইংৰাজীত মানে হুৱাট ইছ ইওৰ নেম টো বহুত বেলেগ কে কয় সেনেকুৱা ধৰণৰ আৰু। একে লাষ্টত মানে হাতেদি এনেকে এনেকে দে দেখাই দেখাই পেলাই আঙুলিট দেখাই দেখাই মানে বুজাই বুজি তেনেকে পইচা আদান প্ৰদান হৈছে।
অ এইবিলাক বস্তু কাৰণে মানে কি ভাল কোৱা যেনে মোবাইলৰ যে গুগল ট্ৰানসলেটৰ টো এইটো ভাল। কিন্তু আমি বে
অ সেইটোৱে হয় দে সময়তনো ক'ত মনত থাকেগে। এই কয় যে চুৰ গলেহে বু দি ওলাই বুলি।
উম।
লগা ধৰণে আৰু।
উম।
পাছত আহোতে এতিয়াই যিমান নহওক মোৰ হাজবেডৰ লগ ট্ৰেইনত আহা যওক। কৰি অভ্যাস হৈছে ন। তেতিয়া বায়াই ভাব বাই ভাগিনক লৈ আছে মই দুহাতে দুটা বেগ আমাৰ এখেতৰ দুহাতে দুটা বেগ মা দেউতা যিমানে নহক তেনেকে মানে ট্ৰেইনতো উঠি পোৱা নাই দেচোন। নিজৰ প্ৰাইভেট গাড়ীতে অহা যোৱা কৰে বাই ৰো-
ম দে অ
টাই বা প্লেইনতো কেতিয়াবা অহা যোৱা কৰে। ট্ৰেইনত তনেক উঠাই নে টা- পাছৰ পৰাহে ট্ৰেইনত উঠা হৈছে দেউতা আগতে ট্ৰেইন বেয়াই পায়। তাৰ পাছত মই আৰু এখেত একে আগত গৈ চিট নাম্বাৰ চাই কৰি একে বঢ়াই দিছো আৰু। আঠ ঘন্টা লাগিছে। আৰু আহোতে বৰ ভাল লাগে। কিন্তু দেই হাফ লং কিবা কিবি দেখি আহিছো।
উম।
বৰ ভাল লাগিলে।
এই ট্ৰেইনৰ জাৰ্ণিটো মানে ভালেই লাগে আৰু যদি মানে নাজাৰা বিলাক ধুনীয়া ধুনীয়া হয়।
আছিলে মই পাহৰিছো। ট্ৰেইনত আহোতে বৰ। ভাল লাগে আমাৰ এখেতে কৈছিলে সেইখিনি জেগা বৰ ভাল লাগে দেখাত।
আৰু ট্ৰেইনত মানে কি হয় বৰ নহয় মানুহে এই যি তি আহি থাকে নহয় ষ্টেচনে
অ' এই ডিমা হাজাও বুলি যে কয় যে জেগা খিনি যে মবাইলত চাগে দেখিছ হয় বৰ ধুনীয়া লাগে সেইখিনি জেগা, আহোতে আমি দেখি আহিছো নহয় আমাৰ এখেতে মোক দেখাই দিছে চিনাকি কৰাই দিছে। ইমান ধুনীয়া লাগিছে। ছে নহয় দেখি তোক কৈছো আৰু। বৰ ধুনীয়া লাগিলে মানে গৈ উম। জেগা খিনি অকল মানে তই সেইটো কাৰণে খোৱা বোৱা ক্ষেত্ৰতো মানে টাউনৰ জেগাত থাকিলে পাৰিবি কিন্তু মানে সেইটোৱে অসুবিধা হৈ যায় দামবোৰ বেছি অলপ।
অ' দাম বোৰ বেছি লয় এনো এইবিলাক জোত তাহাৰৰি য জেগ বিলাক মইা মানে যিমান দাম বিলাক বহুত বেছি বেছি যিয়ে নহওক আৰু সিহঁতে মানে যদি কিবা বস্তু কিনিবও যাওঁ নহ। যে বেগ কিনিলি কাপোৰ কিনিলি ধৰ কিবা চাদৰ এখনকে কিনিলি সিহঁতৰ পৰা কাৰণ সিহঁতে হাতে দি বনাই যে।
নহয় এটা কথাও সঁচা চব বস্তুৰ দাম বেছি নহয়। কিছুমানত যদি কোনোবা এজন দোকানী কোনো এটা এটা যিকোনো এটা বস্তুৱে। এজন দোকানীয়ে বহুত দামত বেছে এজন দোকানিয়ে বহুত কম দামত বেছে আমাৰ দেউত এই গুটকা যে ৰজনীগন্ধা বুলি কয়। সেয়া এট কিনিছিল। দচ টকা লৈছে জাননে। দচ নে পোন্ধৰ টকা। কিন্তু। ভিতৰত যেনিবা বস্তুখিনি অলপ কম পৰিমানত আছিলে পৰিমাণটো হ'লেও মানে যেতিয়া গম, পাইছো আৰু যে মানে বস্তু কম-বেছি, পৰিমাণত মানে তেখেতলোকে হেৰি কৰে যদিও দাম, মানে কম-বেছি হৈ থাকে ।এবাৰ অ' এবাৰ এই লাইদা যে, লাই দাই বোলে এনেকে, কোনোবা চাইডে গৈছিলে হা জেগাতো নাম পাহৰিছো অৰুণাচল নে কৰ'বাত,
অহ,
এনেকে কিবা গুতকা কিনিছিলে, মানে তেখেতে মানে, শুনি আছিলে পঁচিশ টকা- পঁচিশ টকা তাৰ পাছত শুনিছে পাঁচ টকা-দহ টকা তেখেতে গৈ কিনি অনাৰ পিছতে, পঞ্চাশ- ষাঠি টকা কৈছে বোলে নিজ মৰজিদ মানে বেচ, তাহত লোকে। একো তাহাঁতৰ হেৰি নাই মানে, স্বাধীন মানে নিজক নিজ স্বাধীন আৰু,
অ, মানে অকমান সিহঁতৰ জেগা খিনি নিচিনা মানুহ, বেলগৰ পৰা অহা মানুহ বেচ, ছি পালে।
অ- অহ, হয় -হয় এই আমাৰ থেকেৰাত যেনেকে আমাৰ থেকেৰাৰ জেগা, খিনিত যেনেকে ন' বস্তু যে এইবিলাক, হাত হ' মানে হাতেৰে বনোৱা যায় এইবিলাক। বাহৰ -বেতৰ বস্তু। তটো বহ বেচে, বাহিৰা মানুহে আহিব। পিলাই যদি অকনমান বেঙা -বেঙি লগাই সোধে তেখেতলোকেটো দামতটো বেছিকেই কয়। আমাকতো ঠগিব নোৱাৰে।এখন বিশ, আচনিৰ দামো তেখেতে এহেজাৰ টকাত যেন বেছি দিব।
অ ', সেনেকুৱা আৰু কিবা । সেয়া এতিয়া আমাৰ যোনবিলাক আমি এতিয়া ভিডিঅ' বিলাকতে দেখি থাকো ন' বাহিৰৰ দেশ, ক'বা যে ফৰেইনৰবিলাক যে, আহে যে সেইটো যে কিবা, খাবলৈ খোৱা বস্তুটোৰো ইমান দাম কৰি দিয়ে সিহঁতক।
অ', সেইটোৱে আৰু।
মই দেখিছিলো হা ভিডিঅ এটাট এনে চবকে তিছ টকাকে দিছে তাক এশ টকা দিছে
অহ অ হ হা হা হা ভল এবাৰ এনেকে ভিডিঅ' এটা দেখি ছো ছোৱালী এজনী পুৰা চুলি তুলি মানে মানে বিদেশীৰ নিচিনা কৰি পেলাই যায় ট্ৰেইন টিকেট বি চাৰে মানে তেতিয়া কয় যেলে পঢ মানে লিখা থাকে আৰু ইণ্ডিয়ানৰ কাৰণে এইটো ফৰে কাৰণে এইটো লিখা থাকে আৰু অ অ অ তাৰপিছত মানুহজনীক চাইছে তাৰ পিছত টিকেট টো চাই পেলাই দামতটো বেছিকে কৈছে তাৰপিত মানুহজননেীয়ে যেতিয়া কৈছে ভাৰত মতা কি জে বুলি ভালকে কৈছে অ আপুনি বুলিবা ইণ্ডিয়ানে হয় ন অ বেয়া নাপাব দেই এনেকে কবলে দামটো কমাই দিয়ে সেয়াই
অ মানে ফৰেনাৰ বিলাক এইবিলাক ট্ৰিক হেৰি শিকিব লাগিব সেনেকে কিবা কিবি শব্দ কেইটামত
হয় দে এ সেইটো কৰিব নালাগে আৰু উম হয় সেইটো উম কি কৰিবি আৰু মানুহে মানে কৰ্ম সংস্থাপন যিবোৰৰ নাথাকে ন সেই বোৰে সেনেকে কৰি চলিবই লাগিব ব উপায়ো নাই
অ সেইটোৱে এ সিহঁতকো লাভ এটা লাগে আৰু সেইকাৰণে কয় আৰু কিনো কম আৰু
অ
তথাপিও মানে যিমান খিনি মানে দিব পাৰি ধৰি লও মানে বিশ ত্ৰিশ টকা এটা বঢ়াব লাগে ন বহুত বেছি
অ বহুত বেছি বহালে বেয়া হয় দেছ চ
উম বেয়া হয় আমাৰ মানে দেশৰ নামটোও বেয়া হয় ন
অ মই এবাৰ ভালুকপুঙত যাওঁতে ভালুক পুঙত অ হয় ভালুকপুঙত যাওঁতে দে হেৰি বৰ্ডাৰ পৰি যায় ন অৰুণাচলৰ বৰ্ডাৰ পৰি যায় নেকি তাত?
আহ
উম এবাৰ হোটেল এখনত মানে ভাল হোটেল এখনো আছিলে কিন্তু মানে আমাৰ দেউত তাই মানে লগৰ কেইজনমান তাত তাতে মানে সোমাই গ'ল সেইটো কাৰণে তাতে মানে কেইজনমান বহিলৈে ে আমি মানে ভাল শনৰ পৰা মানে সেইখনতে বহিবলৈ ক'লে এ এতিয়া লগৰ বন্ধুৰ লগতে বহিবলৈ কলেেক বহিলো তাৰ পাছতো পাপাহত মানে দেউতাাহত দেউতা তাহতৰ লগৰ কেইজন উঠি গুচি গ'ল, কিন্তু লগৰ কেইজনৰ ফেমিলি মানুহ ঘৰুৱা মানুহখিনি আৰু আমাৰ ঘৰৰ মানুহখিনি তাত ততে বহিব লগীয়া হল, দেউতাহহঁতে বেলে মানে পিছত খাব আৰু ভাত পিছত খাইছে ইমান মানে খানাটো ইমান বেয়া লাগিলে নহয় খাই পেলাই গাহৰি মাংস খাইছিলো এবাৰ চুলি পাইছো এবাৰ উ হেৰি মহ পাইছো এবাৰ কিবা পাইছো ন খালো শেষত মানে মানুহজনীও ইমান কাৰ কাৰী কথা বহুত কাৰ কাৰিকে কথা কৈছে মোৰ বেয়া লাগিছে পিছত আৰু নাখালো মানে ঘণ লাগে দেচোন উঠি গুচি আহিলো
উম
সলাই নিদিয়ে সেইটোতে মানে অকল সেইখিনি পেলাই কিনে যিটোোক কোৰ বেয়া বুলি কৈছো সেইটোোক ক পেলাব মানে গোটেই সেই বাতিটোও পেলাই নিদিয়ে তাহাঁতলোকে
উম
ইফালে থকা দোকানখনত পিছত আমি গৈ পেলাই এনেই মানে গৈছো যিহেতু নাখালোোৱ ভাত ভোক লাগিলে তেখেতে মোক লৈ গ'ল আৰু তাতে বহিলোোগে ইমান ধুনীয়াকে ভাষা ভালকে কথা কৈছে সেইটয়ে
অ সেই তেনেকুৱা মানে হয়তটো চলে ন জনে কৰিলে এনেকুৱা মানুে নচলে নহয় ইমান একেবাৰে সদায়েছ বি কৰা মানুহৰ মানে হেৰিটো ভাষাটো
উম হয় দে অচিনাকি মান হলো বুলি আৰু তেখেতলোকে এনেকেতো ঠগিব নালাগে ন
উম সেইটোৱে ।
আৰু
তাৰিছত সেইটোৱেই সিহঁতে গম পাব লাগে ন যে যদি এইবিলাক খাই পেলাই এতিয়া আমাৰ যদি
সেইটোৱেই আজি এতিয়া আজি এতিয়া মই চাই খালো বুলিহে নোচোৱাকে যদি হাঁহি মেলি বেলেগৰ অকলে চাই চাই যদি খাই দিলো হয় হয় দে কি হল হয় বাৰু তেখেতলোকেও বুজিব লাগে সেইটো কথা কথা নুবুজে কি কৰিবি আৰু কাকনো বুজাই কি পাম হয়
উম এ আমি কিন্তু চেৰাপুঞজী যাওঁতে যোনখন হোটেলত মানে ভাত খাইছিলো
অঁ নাই মই শ্বিলঙৰ পিনে কিন্তু আজিলৈকে বেয়া পোৱা নাই শ্বিলঙৰ ফালে মই ভালে পাইছো
অঁ মানে খাচী মানুহ হলেওঁ মানে বস্তু কেইটা ধুনীয়াকে বনাই বনাই দিয়ে খালি চাউলটো সিহঁতৰ অকমান বেলেগ আমাতকে আৰু বাকী খিনি কিন্তু ধুনীয়াই লাগে লাগে মানে খাই আৰু
জানো মই কিন্তু আজিলৈকে চাউলতো বেলেগ পোৱা নাই যেনিবা ঠিকেই পাইছো
হে মানে অকণ মোটা মোটা আৰু
অঁ উহোৱা চাউল ব্যৱহাৰৰ কৰে চাগে।
উম হ'ব পাৰে।
উম। শ্বিলঙত থাকোতে এবাৰ এই জমেট' যে অনলাইন ডিভাৰ জমেত, সেই জমে ত অৰ্দাৰ দিছিলো ফ্ৰ ৰাই এটা তাৰপাছত মাংস মানে ফ্ৰাৰাইচ্ তোৰ লগত যিটো এই আমি যে হেৰিত খাইছিলো যে এইটো এইখন যে আমাৰ গীতাঞ্জলীত যে খাইছিলো সেই চাটনিটো যে সেইটো নিচিনা আঁহ তাতকেও মানে বেছি ধুনীয়া লাগিছে মানে খাই ফ্ৰাইড ৰাইচটোৰ লগত সেইখিনি খাই বৰ ধুনীয়া লাগিছে সোৱাদ উম
ক'বাত'ব মান এনেুৱা বস্তু মানৈ আমি খাই পেলাই মুখত মানে সৌৱাদ
অঁ সেইটোৱে আৰু তেখেতলোকে বৰ মানে ভাল বনাই ন বস্তুতটো মানে চব বইল কৰি কৰি বনাই যিহেতু সেইটো কাৰণে বেছি ভাল লাগে মই মই ব্ৰইলাৰ মাংসৰ গ্ৰেভি অলপ অৰ্ডাৰ দিছিলো । বেম্বো মানে গাছ টেঙা দ দিয়া হৈ আহিছিল
উম
উম দে হ'ব দে নহলেঐ আমাৰ একখেতে মোক ঔষধ খাবলৈ খুৱাইছে ৰ
অ এই ভাইটি আহিছে ৰ তাক বোলে হতচ পত লাগে
অ দে হ'ব দে